কি কৰচা?
সে আছো ৰ।
অ'। অ' মোৰো গাঁৱত যোৱা কথা আছিল ৰ।
অ' ত' কি হ'ল গাৱত নেগেলি নেকি?
এ মামাহাতে ফোন কৰিছিল ৰ তাৰপিছত আৰু আইতা আহিম বুলি কৈছিল।
অ'।
একেদিনতে যাৱে না না গৰম বন্ধতে একেলগে যা আইতা গৰম বন্ধত অহা কথা আছিল না একেলগে আনবায়ে যাও না। নাই ইতায়ে যাওঁ তাকে ভাবছো।
অ' আৰু আইতাই গৰম বন্ধত আহিম বুলি কৈছি।
আহিম বুলি কৈছিল গৰম বন্ধত তহাঁত আৰু মামাহতৰ সৰু কাৰ লগত আহিমটো কোৱা নাই তাকেতো মই বোলো যদি মই এতিয়া যাওঁ তেতিয়াহ'লে আইতাই আহিব নোৱাৰব যদি গৰম বন্ধৰ সময় খিনিত যাওঁ তেতিয়া আইতাই আহিবা পাৰলা হৈ গেলি
অ'।
সেইকাৰণে ভাবছো কি কৰো বোলো। যাৱে নাই এতিয়া নাই গৰম বন্ধতে যাই লৈ আহো বুলো।
অ' মোৰ কি আইতাই কি ভাৰ্গৱ নাহে।
উম ভাৰ্গৱ নাহে কি জানি নেকি থবা তাৰো কাম আছে।
কিয়া?
সি বোলে দেখোন কলেজতে যাই থাকে, সেইকাৰণে তাৰ সময়ে নাই বোলে আহিবা। মামাহঁতৰ, সৰু মামাহঁতৰ সেই পাতাওঁতে। মামাহঁতৰ আপিৰ জন্মদিন পতাওঁতে দেখোন হেৰি নকলাক এ। নাহোঁ বুলি কৈছে, নৰোঁ বুলি কৈছে, আহিবাক লাগি। আইবা, আইবা নৰোঁ বুলি কচ্চি ব'লে। তাৰেপিছত মানে, সিহঁতৰ আপি ফোন কৰিছিল, সৰু মামী সিহঁতৰ ফোন কৰাতে শিকিবলৈ নৰোঁ। এ নৰিম দে যাবা আমি, ইতা সেনকে কচ্ছি বলে। পিছত, কেইদিনমান পিছতহে যাবা পাৰিম গেলিও সেনকে কচ্ছি। আৰু এই যে তুমি আমাৰ। ত সেই আজিকালি এক্সট্ৰা ক্লাছ, যি গৰম বন্ধত সেইয়া পাব কিজানি মামায়ে-মামিও। কোনো শব্দ পোৱা নগ'ল।
অঁ।
সেইকাৰণে ইতা কিজানি আইবা নৰবৈয়ে।
অঁ অঁ! অ' কি আছিল, ভাৰ্গৱে কি কলেজ যায় না নাযায়?
যাই আছে বোলে। কিবা আই টি আই নে কি? কৰিব নেকি? কৰি আছে নেকি?
অঁ
এতিয়া সেইকাৰণে সেইটো কাৰণে এতিয়া বোলোঁ কি কৰোঁ? সেই পঢ়ি আছে কিবা- কিবি আৰু!
সৰু কলেজ ললাক না নাই?
অঁ সি এইবাৰ হায়াৰ ছেকেণ্ডেৰী পালাক না। একো পোৱা নগ'ল। অঁ! তামোলপুৰত না ৰঙীয়া, ৰঙিয়াত লৈছে এডমিশন।
হয় নেকি?
অঁ।
অঁ! কি, কি লৈছি? সেয়া আৰ্টচ-কমাৰ্চ?
আৰ্ষ্টছে লৈছে কিজানি?
আৰ্টছ লৈছে নেকি?
অঁ।
এইবাৰ ফাৰ্ষ্ট ইয়াৰ পালাক নেকি? বোলোঁ এইবাৰ কি ফাৰ্ষ্ট ইয়েৰ পালাক নেকি?
অঁ এইবাৰ ফাৰ্ষ্ট ইয়াৰ পাইছি না!
অঁ। স্কুটি লৈ যায় না চাইকেল লৈ যায়?
চাইকেলে লৈ যায় কিজানি! সিদিনা দেখোন ভিডিঅ', ভিডিঅ' কৰি আছিল। ভিডিঅ' বনাই আছিল না, ভিডিঅ' বনাই থাকঁতে মই দেখোন সেইদিনা চালোঁ। অঁ স্কলেজত যাওঁতে ভিডিঅ' বনাই বনাই যায়। অঁ, চাইকেলে লৈ যায় কিজানি! মানে চাইকেলৰ। ভিডিঅ' দেখায়, চলাই যাই থাকা ভিডিঅ' দিছিল।
অ।
তিতা দেখা পালোঁ। চাইকেলে লৈ যায় আৰু, দাইদাকে স্কুটিখন লৈ যায় না।
অঁ তাৰ কি সেয়া আছে নেকি? কি আঁ তাক কি মোবাইল দিছে নেকি? তই যদি দেখা পাওঁ বুলি কলি?
দিছি না। আজিকালি মোবাইল দিছি ত এতিয়া তাক। ছেকেণ্ড হেয়াৰ পাইছে তামোলপুৰত তাকে ৰঙিয়াক লাগি আহে।
অঁ।
মোবাইল-চবাইল দিছি, এতিয়া ডাঙৰ হৈছি আৰ, আগতে আমি লওঁতেহে মামাই কৈছিল।
উম এই বাদ দি। এ কি আছিল অঁ সেই ইনষ্টাগ্ৰাম খুলি?
ইনষ্টা খুলচি, অ যি ফানি-ফানি হেৰি গেলা ৰিলচ গেলা বনাই থাকব' হি।
উম।
উম।
অ সি ৰিলচ বনাই পাচ্ছি নেকি?
ৰিলচ বনাই আজিকালি, ফানী-ফানী ৰিলচ বনাই। ইউটিউবতো দে নেকি? ইনষ্টাতো দে।
উম আৰু কি আছিল? গান শিকি আছিল নহয়, কি হ'ল গান
গান এতিয়া আজিকালি কিবা কলা গান সেই দুখোন এ বিহু বিহুৱে মাৰোৱা গৈছে আছিলে এইবাৰ বিহুৰ লগত। বিহু দলৰ লগত গৈছিল বোলে এইবাৰ বহুত হেৰি পইচা চইচা পালাক বোলে। সেইকাৰণে মোবাইল-চবাইল ললাক।
অ তোৰ অলপ নেটৱৰ্ক নাই, অলপমান নেটৱৰ্ক পোৱা যগাৰ ফালে আহিবিচোন।
অ শুনছা? হেল্ল।
অ ফাচি ফাচি আহি আছে, তোৰ মানে নেটৱৰ্ক নাই নেকি ভালকে অলপমান
অঁ আছে দেখোন নে নেটৱৰ্ক।
অ আমাৰ সেইখিনি নেটৱৰ্ক নাপায় নেকি ভালকে? আমাৰ সেইখিনিত আজালি নেটৱৰ্ক নাপায় ভালকে?
পায় পায় অলপমানং খেই আৰু এই বতৰটো বেয়া কাৰণে।
অ মানে বেয়াকে ফাঁচি-ফাঁচি আহি আছে।
অ তাই ৰ এই অলপ অলপ এতিয়া বত টো অলপ বেয়া না। বৰষুণ-চৰষুণ আহিব কিজানি সেইকাৰণে অলপ এনেক
অ এতিয়া ঠিক হৈছে অলপ অলপ। অ অ ৰ কি সুধি আছিলো? কি কৈ আছিলি? কি অ সৰু বাবু।
ৰিলচ-চিলচ বনাই আজিকালি।
গান গোৱা কি হ'ল?
হা?
গান গোৱা?
গান গাই আছে।
চাউন নাই কিয়বা।
হেল্ল' হেল্ল'।
হেল্ল।
নাই তোৰ চাউনে আহা নাই।
হেল্ল।
হেল্ল।
শুনা নাই নেকি?
নাই চাউনা আহা
হেল্ল হেল্ল।
মই শুনি আছো দেখোন।
হেল্ল।
হেল্ল'
অ আহিছে আহছে চাওছে
আছে
মোবাইলটো মে হেঁচি ধলব নালাগে অ
হা
মোবাইলটো সেঁচি ধৰিব নালাগে
বেছি ধৰা নাই নাই নেটৱৰ্কতটো অলপমান প্ৰব্লেম দিছেি বৰষুণ আহিব চাগে
অ
অ এ বৰষুণ আহিব চাগে সকাৰণে বতৰটো ক'লা হৈ আহিছে না বৰষুণ আহিব
বতৰটো ক'লা হৈছে নেকি
অ ক'লা হৈ আহিছ ৰ বৰষোনে আহিব চাগে এ গৰম বন এইবাৰ অ জেঠীমাহঁতেও অহা কথা আছিল তই ৰঙিয়াৰ পৰা কি বা কৰে আহিম বুলি কৈছিল শোন ফোন কৰিছিল
অ ত কি আছিল এ এ সৰু বাবু এইবাৰ সেই বিহুত সেই কৰিছিল নে নাই গান গাইছিল নে নাই
বিহুত এইবাৰ গান গাবা নেগেলা বোলে এইবাৰ বোলে সেই বিহু বিহু দলতহে সোমাই পালে বিহুে গাইছে হৰি গাই বোলে দলত
দলৰত বিহু গাইছে নেকি
হা
অ বোলো দলতে বিহু গাইছে নেকি
অ বিহুৰত দলত হ বিহু ঙ মানে সি এ গাৱা নাই
উম
হেল্ল'
আচ্ছা অ কি আছিল অ অ কি আছিল সিহঁতৰ লগত দাইদাহঁতৰ লগত গ্ৰুপটোত না না ক'বাত বেলেগত
হা
হেল্ল' বোলো দাইদাহঁতৰ গ্ৰুপটোত না না ক'ৰবাৰ বেলেগৰ
তহাহঁতৰ লগতে দাইদাক একেলগে গাইহেঁতে এটা গ্ৰুপতে সোমাইছে
উম অ অলপ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে পাইছো ফোনটো কাটি নদবি অ ফোন টো কাটি নদবি নেট প্ৰব্লেম হৈ আছোপায়
নেটৱৰ্কৰ প্ৰব্লেম ক কছা
ন অলপ অলপ ফাঁচি ফাচি আহি আছে
শছ
ফাঁচি ফাঁচি কেনে আহি আছে হেল্ল'
এ নেটৱৰ্কতটো নাই ভালকে আছে দে সোনকে বাাৰ এনেকুৱে প্ৰব্লেম দেখাইছি
অ আমাৰ শিক সিন আৰু চাৰে দহটা বজাৰ পিছত আমাৰ সেইখিনিত চাৰে দহটা বজাৰ পিছত নেটৱৰ্কটো শ্ল' দিয়ে না অলপ
মই শুনি আছো কিন্তু মই শুনি আছো
অ তেতিয়াহ'লে মোৰে চাগে নেট্ল মানে মোৰে নেটৱৰ্কটো শ্ল' দিবা পাৰে
হা
বোলো মোৰে নেটৱৰ্কটো মোৰে নেটৱৰ্কটো শ্ল' দিবা পাৰে
অ মই শুনি আছো কিন্তু
অ', মোৰ নেটৱৰ্কটো হয়তো শ্ল' দি আছে নেকি।
অ', হ'ব পাৰে। এ বেলেগ ফালে কিজানি বৰষুণ আহছি কিজানি নিকি, এইটো কাৰণে অলপমান এনেকুৱা হৈছে।
অ', হ'বা পাৰে।
ভাত চাত খালি নিকি তই?
ভাত চাত খোৱা নাই ৰ' খাম।
অ', কি বনালি?
এই দালি আৰু ঢেকীয়া ভাজি।
অলপ সোনকালে সোনকালে কবি কথা গিলা।
অ', অ', সোনকালে কবা লাগে।
অলপ কবি সোনকালকে।
অ', অ',
ইমান লাহে লাহে নহয় ৰখি থাকিলে কেনেকে হ'ব, ৰখি থাকবা নোৱাৰা না।
অ', অ', নেটৱৰ্কৰো প্ৰব্লেম না হয়ও।
অ', বাকী কি আনজা বনালি তই?
মই এই বনালো এনকে কিবা দালি আৰু সেই ক'লো দেখোন সে কি কি আছিল? এইয়া ইহঁতে যে আহিম বুলি যে কৈছিল
কোনে?
ৰঙিয়া জেঠী মা হ'তে।
অ', অ',
অ', ৰ' ছোন ৰ' এই ৰঙিয়া জেঠী মা হাতত অ, ৰ' ৰঙিয়া জেঠী মাহতৰ কি মুনুও কি হায় ছেকেণ্ডোৰী দিছিল নিকি?
আ, সৰু জেঠী মা হঁতৰ মুনুটোৱে দিছিল আৰু ডাঙাৰ জেঠী মাহঁতৰ দেখোন এইবাৰ বি এ কমপ্লিটে হল কিজানি পঢ়া।
হয় নেকি?
অ',
অ',
এইবাৰ সৰু জেঠি মা হঁতৰ সেয়ে আৰু মাহী হঁতৰ বাবু তোও এইবাৰ এইবাৰ তেন পাইছে কিজানি।
অ', এই কি আছিল সেইটো বাদ দি এইয়া কি জেঠী মাহঁতৰ সৰু জেঠী মা হঁতৰ আপিটোৱে মই মেট্ৰিক দিছিল নেকি সুধছো?
কোনটোই?
সৰু জেঠী মা হঁতৰ আপিটোৱে, সৰু জেঠীমা, সৰু জেঠীমা
অ', এবাৰ মেট্ৰিক দিছিল না এইবাৰ এইবাৰ
এ দে হ'ব দে হেল্ল' এ দে হ'ব দে অলপ দেৰিকে ফোন মাৰবি হেল্ল'
অ', দে দে। কাটছা কাটছা?